ঘৰত
খবৰ খাতি।
একদম বিন্দাছ।
বিন্দাছ
তোৰ
ভালে, ভালে, ভাত পানী।
ভাত খালোঁ।
কিহে খালী?
মাংস।
মাংস বা কি মাংস।
খাচী
খাছি নেকি।
আকৌ
তাৰপা হেৰি এইটো কি কয় ক'বা গৰম বন্ধত ক'বালৈ যোৱা কি। প্লেনছিলেণ।
কেলে নাযাম আকৌ মই কালি চেঁচা গৈ আহিছোৱে।
অ' চেঁচা। চেঁচাটো টিকেট এখনত পঞ্চাশ টকা ন। এখন বাইকত
অ' পঞ্চাছ টকাকৈ লয় পঞ্চাছ টকাকে লয় এখন বাইকত।
তিনিটা চাৰিটা তাকে হেৰি ৰিজৰ্ট হয় গ্ৰীণ গল্ডেন ৰিজৰ্ট যাম বুলি কৈ আছিলে, তেতিয়া ৰিজৰ্ট নাযাওঁ সেয়ালৈকে যাওঁ চেচা?
হয় এইবিলাক অদক অদকাৰি পইচা খৰচ হ'ব সেইবাকত গ'লে তাত কে চেঁচা যোৱাই ভাল।
চে চেচা যাওঁ ন?
অ' অ'।
তাকে হেৰি আৰু বাকী তহ'তি ক'বাত ট্ৰিপো যাবি বোলে শিৱসাগৰ নে ক'ত শুনিছিলো?
অঁ যামতো তোক কোৱা নাই নি, পাহৰিলি হ'বপাই তই।
অ' তাকে কি কিমান দিন থাকাকে যাবি নো?
তিনদিন।
তিন দিন?
উম।
হোটেল চোটেল আগত চাই থবি আকৌ, নহ'লে হে পিছত বহুত দাম ভৰিব লাগিব। এটা ৰুমত পঁচিছশ মানকে লয় সিহঁতে, যদি তই ভালকে ইয়াৰ পৰা বুক কৰি নলয় ধৰ তিনি হাজাৰ মানত তিনদিনৰে হৈ যাব অ'ল টোটেল।
উম চাই থ'ম চাই থ'ম চিন্তা নকৰিবি।
উম উম তাকে কোন কোন যাব বা শিৱসাগৰত তহ'তৰ লগত?
উম পঙ্কজ, মই তাৰপাছত তাৰপাছত ককায়েক তাৰপৰা আৰু হেৰি হেৰি কেইটামান লালুকৰ।
লালুকৰ তাকে তই আগতে ক'ব লাগে মোক, এতিয়া পিছত কবি আৰু কথাখিনি।
উম চ সেইদিনাখন কাৰোবৰ লগত কথা পাতি আছিলি আ'ক, মই তোক কৈছিলো তই গুৰুত্বই নিদিলি, মই ভাবিচো নযাৱ চাগৈ। এবাৰ গৈ আহিছ যেতিয়া তই
সেইটোতো স্কুলৰ লগত গৈছিলো ন।
মই ভাবিচো নযাৱ চাগৈ, তোক মই ক'লোঁ তই নুশুনিলি।
উম। এ মই যাবলৈ মানে শিৱসাগৰ জেগাটোত ঘূৰি ভাল লাগে। ঘূৰিব পৰা জেগা মানে পুৰা।
কিবাকৈ দুদিন পিছুৱাই দিম তই যাৱ যদি।
এ দুদিন পিচুৱাই দে মইয়ো যাম, তাকে বাজেট চাজেটবোৰ কেনেকে তুলিচ বা পইচা হেইটোটো ক'ব লাগিব নহয়।
উম ফ'ৰকে'কে উলিয়াবি বিন্দাচ হেৰি কৰি আহিম।
ফ'ৰকে'।
উম।
ফ'ৰ কে' নালাগে নেকি? দুহেজাৰ টকাত আমাৰ লগৰকেইটা নাক কাটি হিলছৰ পৰা আহিছে।
এই আমি এই বিন্দাচ যি মন যায় তাকে খাম যি মন যায় তাকে কৰিম।
অ' তেনেকে হ'লে বাৰু পাৰি তেতিয়া ঠিকে আছে ফ'ৰ কে' ফ'ৰকে' কে' ন?
অঁ।
তাৰপা কেমেৰা চেমেৰা কি কৰিছ, কেমেৰা এটাটো ভড়া ভাড়া ভাড়ালৈ লৈ ল' চাৰি হেজাৰকৈ তুলিছ যেতিয়া ফটোটো ভালকৈ মাৰিবই লাগিব এনেওঁ।
কোৱা নাই নেকি মই ডিএসেলাৰ কিনলো বুলি।
অঁ গ'মেই নাপাওঁ, মোবাইল কিনাতো গ'ম পাওঁ বাৰু চেমচাং।
উম সেই ডি এছ এল আৰ এটা কিনিলোটো আজি এমাহমান আগত।
অ' কিহৰ কিনিলি লিকনৰ নে কেননৰ?
এ দিকনৰ।
দিকন।
উম।
কেননৰ ল'ব লাগে। ই ডি নাইণ্টি ছিক্স কিবা ছিক্স এনেকৈ মডেল এটা আছে বহুত ভাল ফটো সেই হয়।
নিকনৰ চবতকৈ হেইটো লৈছোঁ। আঢ়ৈ লাখ টকা লৈছে।
চি অ' গোটেই হেৰিটো মানে ক'মব?
উ, কম্বটো।
তাকে বায় এই হেৰি বিয়া, ৱেডিঙিং ফটোশ্বুট চটো শ্বুটত দি দিবি এইবোৰ।
উম, দিম দিম। এতিয়ালৈকে হেৰি অহা নাই লোৱা বেছ দিন হোৱা নাই যে।
হা?
লোৱা বেছিদিন হোৱা নাই যে সেইকাৰণে সেইবিলাক অহা নাই আৰু।
অ' আহিব, কণ্টেক্ট লগাবি আমাৰ গাঁৱৰ শচীনৰ লগত।
অ' তাৰ লগতে লগাব লাগিব।
উম, তাৰ হি বহুত যোৰহাট চোৰহাট যোৰহাট শিৱসাগৰ এইবোৰ বহুত দূৰৰ দূৰৰপৰা সি ফটো, আমি দুহেজাৰ ওঠৰ চন মানতে এ, ওঠৰ চন মানত গৈছিলোঁ নহয় এই ৰয়েল এনফিল্ড লৈ যে মাজুলীলৈ গৈছিলোঁ এ, দুহেজাৰ ওঠৰ নে কিমান নহয় লগ
গম, গম পাইছোঁ।
ঠাণ্ডা বাটখন লৈ ঠাণ্ডা বাটখন লৈ যে গৈছিলোঁ। সেই তেতিয়াতে হেৰি তেতিয়াতে সি যোৰহাটত ফটোশ্বুট কৰি কিমান কিমান লাখ লাখ টকা ঘটিছে বোলে।
বাহ।
অ'। তেতিয়াতে সিহঁতি ফটোশ্বুটত বহুত পইচা লয়, বহুত লাভ হয়। ৱেডিঙত, এইটো সৰু ৱেডিঙত সাত আঠ ঘন্টা নে সেই ঘন্টাত টেন থাউজেণ্ড নে টুৱেলভ থাউজেণ্ড লয়।
বাপৰে।
উম, ফটো লিমিটেডহে মাৰে সি।
উম, সেইটো লিমিটেডে মাৰে।
উম, ফটো ইমান নামাৰে মানে লিমিটেড মাৰে।
হয় হয়।
উম, বাকী আৰু হেৰি এই শিৱসাগৰ শিৱসাগৰতো মোৰ মে-মামাৰ ঘৰো আছে বাৰু।
অ' মামাৰ ঘৰ মানে তাতে থাকিব পাৰ যদি হেৰি আছে আৰু। আকৌ মানুহ বেছি হ'লেনো সেইকাৰণে অলপ বেয়া হ'ব।
সেই মানুহকেই কেইটা জোখটো দি দিবি তেতিয়াহে আকৌ লোককো দিচ হিচাপ দিবলৈ বেয়া লাগে ন' ইমান সোপা লৈ যাম, সিহতি ভালেই পায় নে বেয়াই পায়, কোৱাটোতো চবেই ক'ব আহিবি বুলিতো চবেই ক'ব।
না না বুলিতো কোনেও নকয়।
এনেই এসাঁজ খুৱাই দিমগে বাৰু মাছে কাছয়ে। উম, আ, এসাঁজ খুৱাই দিমগে ভালকে। তাকে কালি ক্ৰিকেটত বহুত হেৰি হ'ল নহয় পইচা নিদিলে জিকিলোঁ।
ক'তবা?
পঠালি পাহাৰত। এই তিনি গেম খেলিলোঁ। অ' আমি হায়াৰ কৰি নিছোঁ গ'ম পাওঁ প্লেয়াৰ।
উম, হেৰি নিদিলে?
নিদিলে নিদিলে, পইচাই এক টকা নিদিলে। এই পেপচি পেপচি পেপচি খোৱাকে দিব লাগে ন, পইচাটো। হয়নে?
এই গৰমত এনেই ইমান দূৰৰপৰা খেলিব গৈছোঁ।
অ সেইটোৱে পেপচি খোৱাকে দিব লাগে
নহয়তো
উম বাকী গৰমৰ গৰম বন্ধ কেইদিন দিছে আমাৰো বেছি দিন দিয়া নাই আমাৰ প্ৰাইভেট যে
আমাৰ আমাহ
এমা
উম
তাকতে টেমাহ দি দিলে দেখোন টুৱেলভৰ পৰীক্ষাই পাবহি
তাকেহে এই স্কুলে জানে
হা
স্কুলেহতটো কলেজটোহে জানিব এতিয়াও
এই তহঁতৰ ইউনিট টেষ্ট যে পাতিছিলে ৰিজাল্ট দিলে নে ইউনিট টেষ্ট যে পাতি গৈছিলে অ কেলে নাই দিয়া
এইটো হেৰি বন্ধৰ পিছতহে দিব
উ বন্ধ খোলালেহঁতি ফেয়াৰৱেল চেয়াৰৱেল ডাঙৰকে পাতিবি চাগে
আগষ্টৰ দহ তাৰিখে পাতিম
ফেয়াৰৱেল
উম
তাকে পাতিবি পাতিবি ভালকে তাকে একেবাৰে হেৰিয়াৰ পিছত এই কালি প্ৰকাশ দাই কৈছিলে এ টাৱাং নহবা সেৰিয়াত ফুৰিব যাম বুলি পৰীক্ষা চৰীক্ষা দিয়াৰ পিছত ভালকে একদম ভালকে পইচা াবি ভালকে মানে পোন্ধৰ হেজাৰ মান একে চাতে উৰাই থৈ আহিম একে ছাতে উৰাই থৈ আহিম মজাকে মানে ইয়াত থকাকেগ জিন্দগী ভৰ ৰিগ্ৰেট নকৰাকে মানে আৰু
বুজিছো বুজিছো
াৱাংতটো কিমান গম পাইছ নে াৱং এতিয়া ক'বলৈ গ'লে সৰ্গ আমাৰ কাৰণে স্বৰ্গ সেইখন স্বৰ্গ গ পাইছ নে টাৱাং তাৰপিছত কি কৈছিলে জানো বম দিলা বম দিলা াৱং এইকেইটা গোটেই কেইটা পোন্ধৰ হজাৰ ভিতৰতটোোৰাম হৈ যাব গম পোৱা নাই হয়
উম
আৰু যাব লাগে কিহত সদায় ট্ৰিপ যাব লাগে সঁচা কথা ক'বলৈ গ'লে বাইকতকৈও বেছি যাব লাগে বাছত বাছত ট্ৰিপ ইখনৰ পৰা ইখন বাছত সিখনৰ পৰা সিখন বাছত ট্ৰিপ পোৱা যোনটো মজা ন তই সেইটো বুজি নাপাবিবি হয়নে ক খানা ইখন ইখন ঠাইৰ খানা একদম সৰু সৰু ষ্টলত একেবাৰে কমটি দামত এসোপা খানাো টেষ্ট কৰিব লাগে সবৰে অলপ অলপ
হয় হয়
অৰুণাচলত তোৰ মেগী যি বনাব মজা লাগে দিম এক মেগি কিবা মেকি যি বনাব পাহাৰত পাহাৰত বৰষুণত কিন কিনিয় বৰষুনত তই বহী মেগী একাপ গাখীৰ চা তই আৰু কি লাগে
কি লাগে তাতকৈ আৰু হয়তো হয় হয়
পেপচি তাত পেপচি বহুত চলে ন কল্ডদ্ৰিংকচ। কল্ডদ্ৰিংকচ টো মানুহ আৰু তাত লাগিলে ভাই নাখাব কিন্তু কল্ড ড্ৰিংকচ খাবই মানে তেনেককা হ এনেকুৱা মানে তাকে এই মানে সঁচাকে যাবলগীয়া জেগা সেই অৰুণাচলে তহঁতি পাচ চছবোৰ বনাই ল গম পাইছ নে
হয়তো আকৌ
বেছি নলয় তো পাঁচ পাঁচশহে আমিছা বৰ্ডাৰতে থাকো ইমান এটা ধুনীয়া জেগা বৰ্ডাৰতে থাকো এই অৰুণালখন বহুতে ফুৰে আমি যদি নাই ফুৰা বুলি টাৱাং, চাং দেখা নাই বুলি কওঁ। এই কেনেকা লাগিব বাৰু মানুহে শুনিবলৈ
আকৌ বাহিৰৰ, বাহিৰৰ জেগাৰ পৰা আহি মানুহ অৰুণাচলী গৈ আহি আমি যাব।
অ, তাৱাংটো আমাৰ ইয়াৰ পৰা ক'বলৈ গ'লে ওচৰে বহুত ওচৰ হ'ব আমি ফুৰিবলৈ যাওঁ বুলি ক'লে তেনে ওচৰ হৈ যাব।
নহয় এইটো বিহাৰ মই বিহাৰৰ পৰা মানুহ আহি তাৰ আগত হেৰি গোহা দেখিছো।
অ, কালি আৰু এটা জেগা গৈ আছিলে প্ৰকাশদাৰী কিবা টাউ জিৰ' জিৰ' টু, টু জিৰ' টো আমি পাই যাম। পাওঁ গ'লে তই চিন্তাই নকৰিবি জিৰ' এইবোৰ পায়ে যাম।
উম, সেইবিলাক ত, চাব পাই যাম।
স, পৰাাই যাম আৰু এনেই জানুৱাৰীত এবাৰ পিকনিক টো যদি খাও, ন, এই চিযুচান ভাত খাম হা এই বছৰতে গৈছিলোঁ মই চিজুচা। এ, কি ধুনীয়া জেগা, কি ধুনীয়া জেগা কি এখন কি ফৰেষ্ট খখন মানে তাৰ লগতে এটেচ হৈ আছে মানে।
আচ্ছা।
উম। তাকে আৰু তোৰ ক কি'বা প্লেন, চ্লেন? তোৰ কি'বা চাজেশচন দে আৰু। তেনেকৈ তো ছাজেশ্যন দে আৰু কিবা, কিবি জেগা কি, কি ফুৰিব পাৰি।
মইতো অৰুণাচলৰ আনিনীত যাম ভাবি আছোঁ।
অ, আনিনি, আনিনি এইটো মোৰ মনত পোৱা নাছিলে তই মনত পেলাইলি ভালে হ'ল কালি প্ৰকাশ দাই কৈ আছিল আনি নি যাম বুলি।
মানিনী গ'লেতো বাইক লৈ যাম।
আনিনো, আনিনি, আনিনি সৰ্গ ইমানে আমিনি আ, সৰ্গ কিমান কিলোমিটাৰ ডিচটেন্স
হ'ব দূৰ আছে অলপ।
কিমান মমান বাৰু?
সেইটো আন্দাজ মই ক'ব নোৱাৰিম হাণ্ড্ৰেড প্লা আছে।
হেই হাণ্ড্ৰেড টো আৰাম হাড্ৰেড টো জিৰ' পৰা জিৰ'ই হাণ্ড্ৰেড কিলোমিটাৰ এব'ভ।
সেইটো চোৱা নাই মুঠতে যাম।
আনিনি, আনিনি কি জেগা আনিনি আৰু এটা আ আছে গুৱাহাটী এ তই গৈছিলি চাগে এই মন্জিল দাহঁতৰ লগত যে গৈ যাওঁতে এই লাইট লুম যে ম আলৰে লাইট লুম। লাইট লুম গৈছিলি নে? এই গুৱাহাটীলৈ যে যাওতে মেঘালয়লৈ যে যাওঁ বুলি কৈছিলি তই।
ক'ত যোৰাবাট পাৰ হয়।
অ, লাইট লুম নে কিবা বুলি জেগা একখন আছে যে লাইট লুম মেঘালয়ৰ লাইট লুম।
জানো গম নাপাও।
অ, তেতিয়া তই নগ'লি চাগে।
অ, মেঘালয় চাইলৈ মানে যোৱা নাই এইফালি সোমাই আপুনি মানে অকণমানেৰিয়লৈ গৈছিলো তেনেকৈ ভিতৰলৈ যোৱা নাই।
অ, তেতিয়া নাই পোৱা লাইট লুম, লাইট লুম কি ধুনীয়া জেগা। লাইট লুমতলেতো মানুহ এ, কি কওঁ গাড়ী বেচি যায় মানে মানুহে। এনেকা মানে লাইট লুম জেগা।
মোৰ আওটা জেগাত য আও এটা জেগাত যাব মন আছে ব।
ক'ত?
গোটেই লগৰসবা বাইক লৈ লাডাখ।
এ, লাডাখটো সেইবোৰ পিছৰ সেইবোৰ চাকৰি, তাকৰি কৰাৰ পিছত কিন্তু তই যেতিয়া মানে বাছে, ট্ৰেইনে একেবাৰে কমটি বাজেটত মানে মানুহ কি হ'ব লাগে হৈছে নে একেবাৰে কম বাজেটত যে- কম, কম বাজেটত বহুতখন কাণ্ট্ৰি ঘূৰিব লাগে। বহুত টা জেগাত ভাষা শুনিব লাগে। আৰু চবই খানা টেষ্ট কৰিব লাগে, তেতিয়া মানে মানুহে গম পায় যে জিন্দেগীটো জীয়াবলৈ কিমান টান।
নহয়তো।
গম পাইছ নাই।
উম।
মোৰ টুৱেল্ভ দিয়াৰ পিছত এই এক্টৰ এজনে কৈছিলে- কি এক্টৰজনৰ নাম পাহৰি থাকিলোঁ। এক্টৰজনে কৈছিলে সদায় ষ্টুডেণ্টবিলাকে কম পইচাত গোটেই কাণ্ট্ৰি ঘূৰিব লাগে, গোটেই জেগা ঘূৰিব লাগে। তই ছিকিম, ছিকিম হেন জেগা ছিকিম জেগাটো কিমান ধুনীয়া। ছিকিম চেৰাপুঞ্জী, এবোৰতো আমি এইতিয়াতে নাচালে, কেতিয়া চাম।
সেইটোৱেটো কথা, পাছত ফেমিলি প্ৰেছাৰ আহিব।
অ', চেৰাপ পুঞ্জিত বোলে বৰষুণ দি থাকে, কি ধুনীয়া বৰষুণ। মোৰ চবতকৈ সঁচা কথা কওঁনে, যাবলৈ মন আছে কেৰেলা।
কেৰেলা, ঔহ।
কেৰেলা, কেৰেলা জেগা অ' মোক যদি এতিয়াও কয় ন', তোৰ মাটি বেছি গুচি যায় কেৰেলা, কেৰেলা গুচি যাম।
হম, হু।
উম। কেৰেলা, কেৰেলা বহুত ভাল লাগে। কেৰেলা বহুত শান্ত জেগা।
হয়তো।
ইডুকেশ্যন পাৰ হাৰত কিমান গম পাইছ' নাই নাইনটি ওৱান। অকল আন ন' পাৰ্চেন্ট মানুহে আন এজুকেটেড থাকে, বাকী চব ইজোকেটেদ।
বাপৰে-
নাইণ্টি ওৱান অ' চবতকৈ হাই হৈ আছে কেৰেলা। হায়ে, হায়ে, হায়